অঁ ক?
কি কৰিছ।
এ এনেই আছো তই।
আছো এনে ভাত পানী খালি।
নাই নাই তই খালী।
নাই নাই।
অ নাই নাই কচোন।
নাই অ মা মাজত হেৰি মানে এনে কথা এটা মানে কাৰণেহে ফোন কৰিলো।
অ কোৱা ক।
তোৰ জন্মদিন কেতিয়ানো।
অহ মোৰ জন্মদিন এই তেৰ আগষ্ট।
তেৰ অগষ্ট আচ্ছা। মানে। কি মাহ পৰে সেইটো।
অ অ এনেই অ অ। মানে ইংলিছ কি ইংৰাজী অ অসমীয়া মাতত। ভাদ ভাদ অসমীয়া মাতত মই ইমান ভালদৰে নাজানিম দেই।
ভাদ পৰিব নেকি নে কিবা এনেকুৱা।
কি কৰি আছেনো।
আহিন পৰিছে চাগে আহিন আহিন চাগে অ আহিন।
অহ আহিন ৰবা আহিন কাতি কাট আঘোণ আঘোণ মান পৰিব চাগে আঘোণ।
এই কিবা এটা হয় আৰু দিয়া।
হব আৰু।
অ তাকেইতো। মানে অ আৰু উ এনে তোমাৰ জন্ম দিনটো তোমাৰ কাৰণে ইমান মানে তোমাৰ ভাল লাগে চাগে। জন্মদিনতটো কিয় ভাল লাগে তোমাৰ।
এই চবৰে নিজৰ জন্মদিনতটো ভালে লাগে ন। তো তাত। ইমান মানে ঘৰৰ পৰা এটা বিশেষ যিটো মানে ভাল পোৱা দিয়ে একদম সিদিনাখন একদম মানে বিশেষ ভাৱে আৰু গোটেইখিনি মানুহ ওচৰ চুবুৰীয়া। হওক বা গোটেই খিনি মানুহ মাটা যায়। বা যে। যেতিয়া বিদ্য়ালয়ত আছিলো। তেতিয়া আহ মানে আগতে আৰু যেতিয়া সৰু আছিলো। তেতিয়াতো ইমান একো নাজানিছিল। ছিলো অ। তেতিয়াতো স্কুল এক টেমা এনেকে চকলেট লৈ গৈছিলো চকলেট লৈ কেনে গোটেই স্কুল। খনক ভগাই দিছো। ন সেই সেইবিলাকেই। ইমান ভাল লাগিছিল। একদম কিন এটা এটাকে আৰু কোৱা
নাই সেইদিনাখন বোলো লগতে চব বন্ধু গালো এনেকে লাগি থাকে ন এনেকে বিলাব যাওতে
কি দিম কাক কমকে দিম মানে ভালে লাগি থাকে আৰু ইমান বিলাক আহ মানে যিবিলাক তোমাৰ অ মানুহে উইচ কৰে গোটেই বিলাক কে--পেংক অং লোক হক বা ঘৰৰ কোনোবা হওক বা চিনি নোপোৱা কিছুমানেও যিবিলাক আজিকালি আমাৰ ছচিয়েল মিডিয়া আছে সেইবিলাকত মানে আজিকালি উইচ কৰে ন ইমান ভাল লাগে ত সেইবিলাকে আৰু
হয় বাৰু অ তুমি এনে জন্ম দিনৰ দিনা মানে শুই উঠি মানে তোমাৰ ষ্টাডিঙৰ পৰা কি কৰা ৰাতিপুৱা মানে কি কি কৰা
মই প্ৰথমতে ৰাতিপুৱা আৰু মানে ৰাতিপুৱাতো হ'বই নাপায় ফাৰ্ষ্ট কথা পত মানে ৰাতি বাৰটা মানৰ পৰাই কাৰণ উ ভাল লাগি থাকে আৰু আজি আজিকালিতো এনেকুৱা হৈছে যে বাৰটা বজাতে কিছুমানে সেয়া কৰে মানে উইচ কৰে ন ত'
বাৰটা বজাতে কৰা এটা ট্ৰেইন চলি গৈছে
অ সেইটোৱে আৰু সেই সেইকাৰণে আৰু আজিকালি মই এনে মানে তোমাৰ বাৰটাৰ আগত নুশু যিহেতু বাৰটালৈ মোবাইলে চাই থাকো এনেও ত এনেকে অলপ মোবাইলটো চাই থাকোতে মানে যেতিয়া চবে তোমাক সেয়া কৰিব বাদ দেৰ মানে শুভ কামনা দিব তেতিয়া ইমান ভাল লাগে আৰু সেই সেই ৰাতিটোয়ে ভাল হৈ যায় ন অ ৰাতি ৰাতি অ ৰাতিৰ পৰাই ভাল লাগি থাকে আৰু ৰাতিপুৱা তো শুৱালে তাৰপিছত ৰাতিপুৱা শুই মানে শুই উঠিয়ে মোবাইল টো চালো চাই কেনে তোমাৰ কোনে কেনেকে কৈছে কেনেকে দিছে বা কি কৈছে সেইবিলাক চাই মানে একদম বহুত ভাল লাগি যায় আৰু
উম এনে এনে পুৱা উঠি তাৰ পিছত কি কৰা?
অ তাৰপিছত আৰু মাহতেতো আজিকালি আহ আজিকালি মানে কি সৰুৰ পৰাই শৰাই এখন দিয়ে মন্দিৰত মানে মই ঘৰত থাকো বা নাথ থাকো শৰাই এখন দিয়ে মন্দিৰত নহ ত সেই ঠিক সেনেকুৱাকে এতিয়াতো ঘৰতে আছো তো ঘৰত থাকি কিলে আ মাৰ লগত মানে মন্দিৰত যাওঁ, শৰাই আগবঢ়াবলে। তাৰ পিছত যাই কেনে তাতে শৰাই-চৰাই দি অ' অলপ মানে কি, সেৱা-চেৱা কৰি আশীৰ্বাদ লৈ ভগৱানৰ ঘৰত গুচি আহোঁ আৰু। তাৰপাছত আকৌ খিনি গধূল- গধূলিৰ কাৰণে অলপ মানে যোগাৰ পাতি কৰোঁ, কাৰণ গধূলি যিহেতু অলপ মানুহ মাতা যায়। এনে ঘৰৰ ওচৰ-চুবুৰীয়া হওঁক, বা ওচৰ-চুবুৰীয়া বা লগ-বন্ধু কিছুমানো মাতা যায়। আৰু এনে মানে বাহিৰত এতিয়া ঘৰত নাথাকিলে সেনেকুৱা কৰা নাযায়। কিন্তু বাহিৰত থাকিলেতো তোমাৰ লগৰ লগত ওলাই যোৱাই হয়। বাহিৰত এখন ভাল হোটেল এখনত খাব বা আজি সেনেকুৱা ধৰণৰ ন'।
উম। জন্মদিনৰ দিনাটো বহুত তো উপহাৰ পোৱাএ। মানে আৰু তাৰ পিছত জন্মদিন বুলি ক'লেতো চব নতুনে আৰু দিয়াচোন। মানে সেইদিনাখন তোমাৰ উম তুমি সেইদিনাখন নতুন কাপোৰবোৰ পিন্ধি ভাল পোৱা নে?
অ'। এ মানে ঘৰৰ পৰাটো নতুন কাপোৰ দিয়েই ন', প্ৰত্যেক বছৰে। তো ৰাতিপুৱা হা- মানে মন্দিৰত যোৱাৰ আগে-আগে গা-পা ধুই, ধুনীয়াকে মানে নতুন কাপোৰযোৰে পিন্ধি লওঁ, যিহেতু অ' দিনটোয়ে ভাল হৈ গৈছে। তাৰপাছত নতুন কাপোৰযোৰ নতুন কাপ কাপোৰযোৰ পিন্ধি মন্দিৰ-চণ্ডিৰ যাওঁ। তাৰ পিছত আকৌ সেইযোৰ গধূলিলে পিন্ধিব বা বেলেগ যদি আনিছোঁ, সেনেকে নিজেও যিহেতু আজিকালি চোৱা যায়েই। বাৰ্ডে বুলি একযোৰ উ কাপোৰ চোৱা যায়ে, তো সেনেকুৱাকে নিজে চাইকেনে সেইযোৰ গধূলি পিন্ধিবৰ কাৰণে থৈ দিওঁ। আৰু গধূলি যেতিয়া মানুহবিলাক আহে, তেতিয়াটো ভালে লাগে আৰু কেক-চেকটো কটা যায়েই ন'।
অ'। যায় বাৰু। অ' ঘৰত পৰিয়ালবিলাকেতো সবে তোমাক অ' মানে উইশ কৰে আৰু বাৰ্ডে বুলি। তা- শুভেচ্ছা জনায়। তাৰ উপৰি তাৰোপৰি বন্ধু-বান্ধৱীৰ পৰাও শুভেচ্ছা পোৱা নে?
অ' বন্ধু-বান্ধৱীৰ পৰাতো বহুতখিনি শুভেচ্ছা পাওঁ। মানে অ' গোটেইখিনিয়ে গোটেইখিনিয়ে মানে হ'লে অলপ দেৰি হ'ব পাৰে, তেওঁ মানে কাৰণ তেওঁলোকেও নিজৰ - নিজৰ
অ'।
মানে খেত ত ব্যস্ত এতিয়া তেওঁলোক পঢ়িব গৈছে উম সেই টোৱে কিন্তু হ'লেও তেওঁলোকৰ পৰা বহুত খিনি মানে মৰম মানে পাইছো আৰু দেই।
অ এতিয়া বাকী জন্মদিনৰ দিনা কিবা মানে বিশেষ আয়োজন কৰা নে নাই
এ বিশেষ আৰু যেন মানে অ ঘৰৰ ফালৰ পৰা এতিয়া আমাৰ ঘৰৰ যি খিনি মানুহ আছে ন মানে ওচৰ চুবুৰীয়া খিনিত টো ইমান ডাঙৰকে পাতা নাযায় বাৰ্থডেটো এতিয়া ডাঙৰ হৈছো যিহেতু সৰুকে অনুস্থপীয়াকে পাতিলে ভাল পাওঁ। ত' অ সেয়া কৰো এইটো কি মানে ঘৰৰ খিনি কাৰণে আমি মানে এতিাই আৰু বিশেষকে খাব কাৰণে অলপ পোলাও হওক মাংস হওক আৰু যোনে যেনেকে মানে যোনে। যেনেকে বিশেষ ভাৱে ৰান্ধিব পাৰে। যে আজি এনেকুৱাকে ৰান্ধিব পাৰে তো সেনেকে আমি খাওঁ আৰু মিলি কেনে লগ হৈ আৰু গোটেই গোটেই মানুহ বিলাক যিবিলাক গধূলি আহে সেইবিলাকেতো উপহাৰ লৈয়ে আহে ন সেই খিনিয়ে অ সৰুতেতো সেইখিনি টাইমে বেছি ভাল লাগিছিল মানে কেক কটা টাইমখিনি আৰু এই উপহাৰৰ যি সেই খিনি মানে উপহাৰ দিছে যে বা উপহাৰ খোলা মেলা সেই তেতিয়াই ভাল লাগিছিল এতিয়া আৰু সিমান বাৰু ইমান মানে উৎসাহটো নাই হ'লেও সেইখিনি ভাল লাগে বাৰু
উম এনে অ তোমাৰ গোটেই দিনটোৰ ভিতৰত মানে প্ৰিয় কোনটো বেছি পাৰ্ট ভাল লাগে আৰু মানে কোনটো বেছি পাৰ্টটো ভাল লাগে।
অ গোটেই দিনটোৰ ভিতৰত হেই আৰু মানুহখিনি আহে ভাল লাগে তেতিয়া লগে মানুহ বুলে নহয় লোক খিনি আহে তেতিয়া ভাল লাগে অ তাৰপিছত আকৌ তেতিয়াও আকৌ সেয়া কৰে শুভেচ্ছা বান্ধি দিয়ে তেওঁলোকে মানে কয় কথাবিলাক ভাল কে তেতিয়া ভাল লাগে যে যেতিয়া এটা মানুহে ভালকে কয় কথা খিনি বা বুজাই দিয়ে মৰমত ন তেতিয়া বেছি ভাল লাগে ন
উম এ হয় বাৰু আ তুমি এনে অ জন্মদিনৰ দিনা বাহিৰলৈ ঘুৰিবলৈ যোৱাই বন্ধু বা পৰিয়ালৰ লগত
অ অ গৈছিল এতিয়া অ মানে এতিয়াতো ঘৰত থাকোতে নাযাও বাৰু কিন্তু যেতিয়া মই বাহিৰত গ আছিলো মানে তেতিয়া ত বান্ধৱীৰ লগত গধূলি খাবলে হওক বা এনেই আৰু চেল মানে উদযাপন কৰিবলৈ ওলাই গৈছিলোৱে আৰু
অ অ আৰু তোমাৰ এনেই কিবা মনত আছে নে মানে শৈশৱৰ জন্মদিনত কিবা স্মৃতি আছে নেকি তোমাৰ
আগৰ দিনততো মানে সেই মই ক'লোৱেই ন বিদ্যালয়ত যেতিয়া চকলেট লৈ যাওঁ তেতিয়া গোটেই আৰু চ লেট দিয়াৰ টাইমত যে সেই লগ এজনী বাচিব লাগে তে তেতিয়া চবৰ সেই কঠি সেই টাইমটো মানে সেই সময়টো চবতকে কঠিন টাইম বুলি মই ভাবো আৰু এতিয়া ভাবো কাৰ গোটেইখিনি ভালে লগ থাকে আৰু সৰুতেনো সৰুতেনো কাৰনো কি বেয়া লগ থাকে ন গোটেইখিনি ভালেই ত সেই লোক খিনি যেতিয়া এটা বাচিব লাগে কাৰণ আমাৰ যিখিনি বাইদেউ বা ছাৰ আছে ত সেই গোটেই গোটেই কেইটাক যাব নিদিয়ে এজনীক এজনীক লৈ যাব লাগে আৰু এজনীক লৈ যাব লাগিলে এজনীয়ে বেয়া পায় আৰু মানে সেয়া হৈছে আৰু আৰু অ তোমাৰ যেন মানে আমি সৰুতে আৰু থাকো বেলুন বিলাক ফুলাইছিলো মানে বাৰ্থ- দে যেতিয়া জন্মদিন হৈছিল দম মানে তেতিয়া বেছি এতিয়া বাৰু ইমান মানে উৎসাহটো নাই সেই সৰু সময়ৰ হিচাপত কিন্তু এতিয়া আ তেতিয়া বেছি উৎসাহ আছিল সেই বেলুন ফুকুৱাৰ পৰা হওক কেক কটাৰ পৰা হওক আৰু যিবিলাক উপহাৰ পাও তাৰ ফালৰ পৰা হওক
হয় বাৰু অ এ কিবা জন্মদিনৰ পৰা কিবা শিকিব পাৰিছানে বা কিবা মানে কিবা আৰু
এনেই জন্ম দিনাৰ পৰাতো যে মানে কোনো এটা দিন বেয়া বা অ কোনো এটা দিন বেয়া মানে ভাল বা বেয়া নাথাকে সেই দিনটোৰ কে কেনেকে যায় সেই দিনটো কেনেকে যায় সেইটোৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া মোৰ জন্মদিনটো কেতিয়াবা ভাল যাব পাৰে কেতিয়াবা বেয়া যাব পাৰে কোনোবা কাৰণত বেয়া যাব পাৰে অ অ কিন্তু সেইটো নহয় যে, প্ৰত্যেক দিন বা সেয়াই বেয়া হব। ত' অকল জন্ম দিন বুলি নহয়। মানে প্ৰত্যেক বছৰৰ প্ৰত্যেকটো দিনতেই, সেই উৎসাহেৰে, সেই মানে উদ্দীপনাৰে মানে থাকিব লাগে। বুলি মই ভাবো আৰু। এইটো মানে এইটো কথা শিকিছো আৰু। কাৰণ মন বেয়া কৰি লাভ নাই আৰু ন!
সেইটোও হয় বাৰু।
অহ।
তুমি এনে, উম, এতিয়াতো এনে নৰ্মেলি চেলিব্ৰেট কৰি আছা ন! কিন্তু ভৱিষ্যতত মানে যদি জন্মদিন মানে বেলেগ ধৰণে পালন কৰিব পাৰি। ত তুমি কেনেধৰণে পালন কৰিব বিচাৰা?
এয়া ভৱিষ্যতত, মোৰ জন্মদিন জানা? জন্মদিনত ফুৰিব যে যায় এনে কে মানে ত ঘৰক বা আজিকালি বহুত মানে বিয়া হোৱাৰ আগতো ছোৱালী বিলাকে একেলগ হৈ যায় এনেকে ফুৰিব যায়। বেচ্ছে বেচ্ছে চেলা পাই বুলি কয় নেকি? মানে বহুত আৰু সেনেকোৱা ধৰণৰ ন? ত' সেনেকোৱাকে ফুৰিব যাব ইচ্ছা ত ধৰা বাৰ্থডে চেলিব্ৰচন হ'ল। ফুৰিলো ধুনীয়াকে, একেলগে একেলগে সময়ো সেয়া মানে কটালো ন! সেনেকোৱাকে মানে কৰিব ইচ্ চা আৰু সেই দোছা
অহ। ভালেই ভালে ভাবিছা বাৰু।
তোমাৰ কি ইচ্ছা বাৰু? সেনেকোৱা
মোৰো সেনেকে পৰিয়ালৰ বা বন্ধু বান্ধৱীৰ লগত এনেকে বাহিৰত গৈ ধুনীয়াকে মানে এটা মানে নদীৰ কাষত- পাৰত হওক বা মানে সাগৰৰ পাৰত, তেনেকোৱা আৰু।
অ অ।
নে ধুনীয়া এটা সময় কটাব বিচাৰ আৰু শান্তিৰ পোৰা
আজিকালিতো এইবিলাক এনেকোৱা ওলাইছে যে নদীৰ ওচৰত বেডশ্বীট খন পাৰি মানে নিজৰ ঘৰৰ ঘৰৰ মানুহ হওক বা যিখিনি ভাল পোৱা মানুহ হওক। সেইখিনিক লগত মানে লৈ খোৱা-খোৱা বস্তু খিনি লৈ যায় আৰু তাতে এনেকে সময় কটাই বা শান্তি মানে এটা পৰিৱেশত সময় কটাই মানুহ বিলাকে ভাল পোৱা হৈছে।
উম, হয় বাৰু। ঠিকে আছে দিয়া শুনি ভাল লাগিল।
অ দিয়া। মোৰো ভাল লাগিল বাৰু অঁ।
ঠিকে আছে দিয়া তেন্তে।
অ অ দিয়া।